অ', শুনা পালে, শুনা পাইছা?
অ', শুনা পাইছো শুনা পাইছো।
উম, ভালে আছা?
অ', ভালে আছো, তুমি ভালে আছা?
অ', মই ভালে আছো মানে অলপমান ঘৰৰ অলপ-চলপ প্ৰব্লেম আছে তথাপিও আছো আৰু ভালে। তোমাৰ পিছে চাহ-তাহ খালা, চাহ-তাহ খালা?
অ', চাহ-তাহ খোৱা নাই ৰ'বা অলপ অলপ দেৰিকে খাম।
হয় নেকি, দেৰিকে খাবা?
উম, তুমি খালা?
এ ময়ো বৰ্তমান খোৱা নাই, মই খামহে অলপ পিছতে অলপমান মেগি তলত যাই কেনে অলপ মেগি-চেগি আনিলো মেগি-চেগি বনাই খাম অলপ পিছত। তেতিয়া একেবাৰে চাহ বনাম, মানে মই চাহৰ লগত বিস্কুট নাখাওঁ মই চাহৰ লগত মই যি দিলেও চলিব মেগী দিলেও চলিব মানে সেনেকা টাইপ খাব পাৰি আৰু ঠিক
অ', অ', অ', তাকে ময়ো ইমান চাহ খাই ভাল নাপাওঁ। কিন্তু সেনেকে আল ঘৰত ভাল লাগে আৰু খাই।
উম, কিন্তু চাহটো খাব লাগে খালে অলপমান ম চকু মানে হাল হালকা হৈ যায় মানে শৰীৰটো, চাহ খাব লাগে চাহটো এটা চাহ ক'ব গ'লে ত' এটা হেৰি আছিলে ন' চাহটো তোমাৰ টি টো আগতে এনেকা টাইপ আছিলে এটা বেমাৰৰ ইউজ কৰিছিলে, তাৰপিছত এইটো ফৰেইনত খাব লগা হ'ল অ', সেইটোয়ে এটা বেমাৰৰ কাৰনেহে ইউজ কৰি আছিল। ইউজ কৰিছিলে।
গ'ম পোৱা নাছিলো ৰ'বা।
উম, এই তেতিয়া মানে তেতিয়া মানে আৱিষ্কাৰ হ'ল চাহটো, চাহটো মানে একেবাৰে হেৰিত টো হৈ গ'ল চাহটো এটা টি টাইপ হৈ গ'ল টি হৈ গ'ল টি বুলি কেনে খানা হৈ গ'ল তেতিয়াৰ পৰা আৰু চবে চাহ খোৱা হৈছে, এনেহ'লে আগতে ঔষধ হিচাপে ব্যৱহাৰ কৰিছে। চাহ পাত, চাহটো চাহপাত চাহপাত চাহৰ পাত সেইটো দি ঔষধ বনাইছিলে, সেইটো এতিয়াও বনাই নবনা নহয় এতিয়াও কিছুমান আছে এনেকা। সেনেকা বনাই বনাই চনাই কেনে হেৰি কৰে। কেতিয়াবা চাহ বাগিচাত যাই পাইছিলা?
অ চাহ বাগিচা মানে দেখিছোঁ।
হয় নেকি?
অ মই তাতে যোৱা অ মানে এনে ক'ৰবাত গৈ থকাতে দেখিছো আৰু সেনেকে।
উম অ কিন্তু যায় পোৱা নাই।
মানে কি কয় ওচৰৰ পৰা চোৱা নাই আৰু সেনেকে দূৰ পৰাই দেখিছো উম আহ।
মই কিন্তু এনেকুৱা নহয় মই কিন্তু চাহ বাগিচাত গৈছিলোঁ, মোৰ চাহ বাগিচাত মোৰ মামাই কাম কৰে। তাৰে ফেক্টৰিত কাম কৰে মামাই তাৰে মেনেজাৰ হয়। তাতে গৈছিলোঁ তাতে যাওঁতে মানে, চাহ ফে মই এটা কথা বেছি ভাল লাগিছে এ বহুত ডাঙৰ, তোমাৰ ধৰি লোৱা তোমাৰ ধৰি লোৱা তোমাৰ বিশ কিলোমিটাৰ, বিশ কিলো বিশ পঁচিশ কিলোমিটাৰতো গোটেই চাহ বাগিচাই।
অ একদম মানে ভৰ্তি হৈ থাকে ন।
আৰু মই শিক্ষ শিকি যাম মই শিকিছো অ ন এতে কেনেকে চাহ পাত বতলে, চাহৰ যেতিয়া পাতটো এ গছৰ এনে পাতটো টানি কেনে পিছফালে এটা দাহ হেৰি থাকে সেইটোত সোমাই দিব লাগে। এনেকা মই দু মই এসপ্তাহ কাৰণে গৈছিলো মামা তাতে। মামা ঠাইত গ'লে আৰু মই কি কৰি থাকিম ঘৰত, মোক মামা এনেকা কামত লৈ যায় আৰু। অফিচাৰটোও ভাল পায় মে মা-মালিকেও পায় আৰু এটা এনে মোৰ লগত লগ কৰিছে, মোকো মা কৈছিলে আহা বাবু তুমিও চোৱা। আৰে তাৰে তাতে চাহ বাগিচাত লৈ গৈছিলে মোক চাহ বাগিচা দেখাবগে, মই এনেকে পাত চাত মোকো এটা সৰু এটা দাব সৰু এটা টাইপ দিছিলে সেইটোতে মই চাহ ভৰাই চাহৰ এইটো ভৰাইছিলো ভৰাই কেনে সেইটো খাওঁ সেইটো গোন্ধটো শু গোন্ধটো শুঙিলে কিন্তু এটা একদম চাহৰ চাহৰ হেৰিৰ নিচনা লাগে। চাহৰ হেৰিটো পুৰা গোন্ধটো আহে ফ্লেভাৰটো। তাৰে অলপ অলপত যদি এনেকা কৰি কি কয় মচকি দিওঁ মচকি দিয়াৰ পিছত একদম গুড়া টাইপ হৈ যায়। বস্তুতটো অলপ শুকাই দিব লাগে তাৰপা পুৰা একদম গুড়া হৈ যায়।
উম চাহটোতো চবতে চলে চবেই খাই ভাল পায় চাহ।
অ চাহটো নাখালে নহয় ন, চাহো এটা ঔষধৰ নিচিনা তেতিয়াই মই গম পাইছো যে চাহটো যে ঔষধৰ নিচিনা হয় মোৰ মামাই কৈছিলে তেতিয়াহে মই গম পাইছিলো, সেনেকে হ'লে মইতো কিন্তু চাহটো এনে খাইহে চাহটো এনে নাখায় চাহটো কোনে খাই যোনে মানে বেইন এক্টিভ কৰিব লাগে সেইবিলাকক
অ অ সেই মানে এটা এনাৰ্জি টাইপৰ আৰু।
অ চাহটো খালে চাবা চোন এনে তোমাৰ হালচা লাগি থাকিব অ তেতিয়া অলপ ভাল লাগি যায় ন?
অ তেতিয়া ভাল লাগি যায় উম, তুমি চাহ খাই ভাল পোৱা মানে?
অ মই চাহ খাই ভাল পাওঁ কিন্তু ইমানো নহয় যে তোমাৰ চব সদায় চাহ খাই থাকো। চাহৰ এটা লিমিট থাকে তোমাৰ ধৰি লোৱা চাহটো তোমাৰ একদিনত তোমাৰ দুইভাৰ কৰি খাব লাগে হায়চ লিমিটেড ত সেই টাইমতে খাওঁ মই, তোমাৰ ধৰি লোৱা ৰাতিপুৱাটো ৰাতিপুৱা চাহ, দুপৰীয়া চাহ আৰু বেলেগ টাইমত চাহ নাখাওঁ।
উম, তাকেহে অঁ।
এতিয়া আমি বহুত বস্তু শিকিছো তাতে যায় কিনে মই কিন্তু। চাহ বাগিচাত যাই কাৰণে বহুত বস্তু শিকিছো, কেনেকা কেনেকা কি কৰিব লাগে কেনেকা মেচিনৰ ইহঁতে আকৌ আনতে মেচিনে ইউজ নকৰে, ইনতে বেছিভাগ মেচিন ইউজে নকৰে, হেন্তে বেছিভাগ হা তে দি কৰে, একদম হাতে দি একদম হাতেদি একদম হাতেদি হাতে চাতে পুৰা একদম চাফা টাফা কৰি লয়, নিজৰ হাত চাত একেবাৰে ক্লিন কৰি ল'ব। ক্লিন কৰি কেনে তাৰপা চাফা তাফা কৰাৰ পিছত তেতিয়াহে বস্তুটো হাতে দি, মোচোকাই থাকে মানে ধৰি লোৱা এনেকুৱা ল ব ধৰি কেনে সেনেকা যে হাত ধোৱা নিচিনা এনেকা এনেকা কৰিব।
তাৰ পাছত ঘূৰা ঘূৰা ওলায়।
কুৰা টাইপ হেৰি হৈ যায়, তাৰ পিছত সেইটো মেচিনত মাৰে সেইটো মেচিনে দি তাৰ পিছত হেৰি কৰে। তাৰপা সেইটো শুকাব কাৰণে থৈ দিয়ে, শুকাব কাৰণে তাত নিজৰ এক্সট্ৰা কৰি এৰি আছে। তাতে শুকাব থৈ দিয়ে, শুকাব থলে তেতিয়া কি হয়, অঁ তাৰপিছত বহুত প্ৰছেছ হয় এনেকা বহুত। অঁ, শুকুৱালে শুকোৱাৰ পিছত আৰু তোমাৰ বস্তুটো হেৰি কৰিব লাগে ন, বস্তুতো এনেকুৱা নহয় যে শুকোৱাৰ পিছত যে তোমাৰ একেবাৰে দিব। শুকুৱাৰ পাছত সেইটো তোমাৰ গুড়া টাইপ কৰিব লাগে। অঁ বহু দিন লাগে, দিন লাগে মই সেনেকা খাইছো ন। দিনো লাগে কষ্টও আছে, বহুত কষ্ট আছে নকওঁ যে কষ্ট নাই। একেবাৰে যে সেইটো আনা সেইটো টানাও বহুত ধেমালি নহয় ন। কষ্ট আছে, কিন্তু কষ্টৰ লগত ভালো লাগে। ম মই যাই কাৰণে এবাৰ ভাল লাগিছিল ন। মই চাই ভাল লাগিছে, তাৰে এৰিয়াখিনি তাৰে হেৰি আৰু তাতে গৈছিলো না যোনদিনা গৈছিলো সেইদিনাই সাপে ওলাইছিল। অঁ সাপ ওলাইছে, তোমাৰ কি কয় মই অলপমান এনে এনেই গ পাতগেইটা ওলাই আছিলো পিছফালে লাগি আছো, এই বোলে কোনোবাই চিলাইছে যে চা সাপ সাপ বোলে, মই বোলো কত সাপ, তাপাছত চাওঁ তাতে সাপ। আৰু সাপ বস্তু টো এনেকাগিলা নৰ্মলে, অঁ তাতে তাতেতো তোমাৰ ডাঙৰ বাগিচা মানে তাতটো তোমাৰ চব ওলাই তোমাৰ তোমাৰ বাঘ বাঘো ওলায়, বাঘো তাই বোৰ মান বাঘো ওলায়। উম অঁ, বাঘো ওলাই হাতীয়ো ওলাই সেইগিলা চাহ বাগিচাত থাকেই।
হাতীয়ো ওলাই চাহবাগিচাত।
অঁ। তোমাৰ বহুত দূৰ দূৰ এৰিয়া তোমাৰ চাহ বাগিছাত তোমাৰ চব বস্তু থাকে ন, এইখিনি জংঘল এৰিয়া পৰি যায় ন। সেইগিলা ফ সেইগিলাক জংঘল এৰিয়া প ৰি যায়, সেইগিলাক তোমাৰ আধা আধি ক'ব গলে বি তুমি যদি চাহ বাগিচা আধা জংঘল, আধা জংঘল। ত জংঘলতটো এইগিলাক থা কে সেনেকা হাতী চাতি ওলাই নহলেও, সেনেকা টাইপৰ হাতী চা তী ওলাই মোক মামাই তেতিয়াহে কৈছিলে হাতী ছাতি ওলাই তেতিয়া, মই আমি এদিন গৈছিলো। অঁ, হাতী দেখিছো মানে তাতে হাতীত উঠিছিলো। তাতে ত ফে অ হয়। এটা-এটা হাতী আছিলে কেইটামান মানুহে তাতে সেইটো হাতী দি মানে তাহঁআতে হেৰি কৰে কি কয় গছ-চছ মানে ভাঙা কাম। কৰে সেইবিলাকে। সেই হাতীটো ফ্ৰেণ্ডলী হাতী। তাৰে হাতীটো তাত তাতে গ'লোঁ, হাতীটোক মই লাৰিলো, লাৰাৰ পিছত তাক মই হেৰি দিলো কল এটা আছিলে কল আছিলে কল এ তাৰ পৰা হেৰী লৈ কেনে দি দিলোঁ তাক। কল দিয়াৰ পিছত কল খাইছে কল খাৱা পিছত মোক আকৌ মই তাৰ পিঠিত উঠিছো, সেই পিঠিত উঠাতে তেতিয়া মানুহে এনে উঠাই দিব লাগে নে সি নিজে শুই গৈছে সি, শুই কিনে মই যেতিয়া উঠি তাৰ পিছতি উঠি গৈছে, মানে সি মোৰ ফ্ৰেণ্ডলি হৈ গৈছে মোৰ লগত।
অঁ! আচ্ছা মানে বহি-বহি মানে বহিব পাৰিছা?
অঁ-অঁ! বহিব পাৰিছো, তাৰপিছত মানুহটোৱে মোক ফুৰাব লৈ গৈছে মামাও আছিলে। ফুৰাব লৈ গৈছে তাৰপিছত জাগাখিনি দেখাইছে।
মই কিন্তু উঠি পোৱা নাই দেই এনেকে হাতী-চাতী। মোৰো উঠিব মন যায়।
একদম ভাল লাগিছে এনেকে, এনেকে মোৰ ফুৰি একদম ভাল লাগিছে সেইখিনি। এতিয়া মানে চাহ বাগিচাত মই আপোনাৰ বহুত বস্তু শিকিছোঁ, বহুত বস্তু দেখা পাইছোঁ, বহুত বস্তু কিছু বেয়া বস্তুও মানে এনেকা নহয় কিছুমান বেয়া-বেয়া বস্তু দেখা পাই নহ আকৌ যে ভাল বস্তু লগত বেয়া বস্তু যত ভাল আছে তাতে বেয়া থাকিব। কিছুমান জাগা কাৰণে ধৰি লোৱা কিছুমান জেগাত মানে বহুত বেয়া বেয়া হেৰি থাকে মানে ধৰি লোৱা বেয়া-বেয়া বস্তু আছে। এনেকা নহয় যে চব বস্তু চব জাগাতে ভাল বস্তু থাকে। কিছুমান জেগাত ভাল বস্তু থাকাৰ লগত বেয়া বস্তুও থাকে। সেইটো বস্তু চাই চি চিতি হয় আৰু। এতিয়া তোমাৰ তোমাক যদি এনেকা যদি কোনোবাই যদি কয়, কোনোবাই কেতিয়াবা তুমি যদি চাহ বাগিছা লব বা যাব পাৰা তুমি কেনে তুমি প্ৰথম কি কৰিবা?
মই যাম, মই চাম তাৰ পৰিৱেশ কেনেকে-কেনেকে কাম-চাম কৰে। কেনেকে হেৰি কৰে, পাত-চাত কেনেকে উলাই।
উম!
চব চাম।
চব চাবা তাৰে নেচাৰটো চাবা, ফিল কৰিবা তাৰে এৰিয়াখিনি। পিছে তাৰে চাহ বাগিচা, চাহ বাগিচাত তুমি কেইদিন থাকিবা এনেকা হ'লে? তোমাক যদি একেবাৰে তোমাক যদি কয় যদি তাতে যদি ধৰি লোৱা কোনোবা ৰাখে যদি কয়। তুমি ইয়াতে থাকি যোৱা, তুমি ইয়াতে চাহ বাগিছা খেতি কৰিবা, তেতিয়া তুমি থাকিবা?
অঁ! মই থাকিম। অঁ থাকি যাম।
উম! একদম ভালে দেখোন এনেকুৱা হ'লে, তেতিয়াহলেতো সুবিধাই হ'ব অ। অসুবিধা নাই আৰু তাতে, তাতে তোমাৰ নেট এটা ভাল লাগিব, একদম চাহ বাগিচাৰ ওচৰত একদম ভাতা আৰু তাৰে বতাহটোও একদম ভাল আহে। সেইখিনি পাহাৰ এৰিয়া না। হিল টাইপ এৰিয়া পৰি যায়, হিল টাইপ এৰিয়া পৰি যায়, হিল হিল টাইপ এৰিয়া হ'লে তাতে বতাহটোও অলপ বেছি ভাল এৰিয়া আহে, বতাহতো বেছি ভাল আহে ত তাতে। এতিয়া আমাৰ ইয়াতে যোনটো নৰ্মেল বত হ তাতে মানে এইটো কি একষ্টা বতাহ আহে। একদম ভাল লাগে আৰু পৰিৱেশ পৰিৱেশটো একদম ভাল, তুমি কেতিয়াবা যা কেতিয়াবা মই ক'লো কি তোমাক চাজেষ্ট দিলোঁ তাৰে এৰিয়াত যাবা পৰিৱেশকেইটা চাবা।
অ'কে।
পৰিৱেশটো চাবা, কেতিয়াবা চাবা অলপ ফুৰি-চুৰি আহিবা তাৰ পৰিৱেশটো চাই কেনে তাৰপিছত অনুভব হোৱাৰ পিছত এবাৰ ক'বা।
অ', অ', অ', অ' মই ক'ম দিয়া তোমক অ' ক'ম দিয়া তোমাক।
উম, এইটোয়ে পৰিৱেশটো ভাল কাৰণে মই এইখিনি কথাটো কলো আৰু।
অ', অ' তাকে যাব লাগিব ৰ'বা এদিন মান।
চাবা এদিন কেতিয়াবা এনে তুমি এনে তুমি এনে তুমি কেতিয়াবা তুমি ক'ত যোৱাতে দেখা পাইছিলা চাহ বাগিছা?
মই সেনেকে হেৰি কি কয় ক'ত গৈছিলো মই,? বৰপেটা যোৱাৰ সময়ত দেখিছিলো।
অ' বৰপেটাত যোৱাতে দেখিছিলো নেকি? অ, বৰপেটাত যোৱাতে দেখা পাতে সেইটো অলপমান সেইখিনি এৰিয়াত
মানে অলপ হিল টাইপৰ হিল টাইপৰ এটা ডাঙৰে আছিল হিল টাইপ অ,।
সেইখিনি সৰু সেইখিনি বেছি ডাঙৰ নহয় মই চাইছো অ, সেইখিনি সেইখিনি বেছি ডাঙৰ নহয় তোমাৰ ধৰি লোৱা ধৰি লোৱা পাঁচ কিবা পা আহ পাঁচ বিঘা মাটিৰ ভিতৰত আন্দাৰতে বনাইছে ইমান ডাঙৰ ন মই যোনিনি গছো সেইটো মানে পঁচিশ পঁচিশ ত্ৰিশ পি ত্ৰিশ বিঘা মাটি হয় মানে পুৰা পাহাৰ কব গ'লে এ, বহুত বিশাল পাহাৰ আৰু ক'ব গ'লে বহুত ডাঙৰ ডাঙৰ এৰিয়া।
আৰু তাৰে ইনকামো ভালে ন'?
ইনকামটোত চব বস্তুৰে ভাল ইন ইনকামৰ কথা নহয় ন' এতিয়া ইনকামত চব পৰে না' নেচাৰটো বেলেগ ন'। ইনকামৰ লগত দিয়া আজি কাৰনে এইখিনিয়ে। পিছত বেলেগ বিষয়ে কথা পাতিম দিয়া। উম, দিয়া।
অ-অ।